হেল্ল',
হেল্ল', অঁ কি খবৰ তোমাৰ ভালে আছে ন?
অ-অ ভালে আছো। তোমাৰ কোৱা।
অ মোৰ মোৰো আই কি কয় মইয়ো মানে ভালে আছো। ত হ'লে অলপমান লাগে বৰদ মানে অলপমান বিজি আছিলো অলপমান লাইক মানে আমাৰ কাম বন মানে ক'ব গ'লে ঘৰৰ অলপমান কাম বনৰ কাৰণে অলপমান বিজি আছিলো। চ এতিয়া মানে তম অ কবাত প্লেন কৰি আছো৷ অলপমান বাহিৰত ওলাই যাবৰ কাৰণে, লাইক কিমাননো লাইক ঘৰত থাকিম আৰু মানে৷ বন্ধ কেইদিনত, হা - হা। পিছে তুমি কি কৰি আছা এতিয়া?
মইয়ো - মইয়ো সেই ওলাই-ওলাই যাম বুলি ভাবিছিলোয়ে, এই কেইদিনৰ মাজতে ফেমিলিৰ লগত। আজিকালি মানুহে ফেমিলিৰ লগত টাইম স্পেণ্ড নকৰে ন, বেছি ম
টাইম স্পেন কৰিব লাগে সেইটোৱে। তুমি পিছে আ অ কি কয় মানে এতিয়া মানে লাইক ফেমিলিৰ লগত ওলাই যাবা ন?
অ অলপ পিছত মানে ভাবিছো আৰু আজি অকমান দেৰিকে ওলাই যাম আৰু। যিহেতুকে চবে চচিয়েল মিডিয়াতে লাগি থাকে ন আজিকালি।
সেইটোতো হয়। সেইটোতো হয় সেইটোতো হয়। সেইটোতো হয় বাৰু সেইটো হয়। কাৰণ চচিয়েল মিডিয়া আজিকালি মানে মেইন লাইফ হৈ যোৱাৰ নিচিনা হৈছে।
উম, চবৰে হাততে ফোনটো থাকে ন। ত' ছচিয়েল মিডিয়া বোৰ ইজিলি একচেসেবল মানুহৰ কাৰণে৷
ইয়েছ-ইয়েছ-ইয়েছ আৰু ছ'চিয়েল মিডিয়াত বস্তুবিলাক মানে জল্দি - জল্দি পায় বা ইণ্টাৰেষ্টিং মানুহ ইণ্টাৰেষ্ট কি পায় চ' সেইকাৰণে ছ'চিয়েল মিডিয়াতে লাগি থাকে আৰু যিমান পাৰে।
উম তাকেইতো সৰুবোৰো আজিকালি নাই লাগি থাকে সিহঁতৰ সিহঁতৰ
ল' ছোৱালীবিলাকৰ আজিকালিতো লাইক আ মানে ক'ব গ'লে বেছিভাগতো আজিকালি সৰু ল'ৰা ছোৱালীয়ে বেছি এক্টিভ থাকে ছচিয়েল মিডিয়াত। ক'ব গ'লে এতিয়া, আমি যিমান নাজানো একচুৱেলি কব গ'লে আমি সিহঁতৰ এইজত যিমান সিহঁতে আমাৰ মানে আমি যেতিয়া সেই সিখিনি বয়সত আছিলোঁ এইখিনি বয়সত আমি একোৱে জানা নাছিলো ক'ব গলে এতিয়া লাইক এতিয়া কিটবিলাকছ এতিয়া মানে বেছি এক্টিভ মানে সিহঁতে৷
উম আমি আগতে খেলা ধূলা কৰিছিলো মানে
অ-অ-অ তোমাৰ মাতটো ফাটি-ফাটি আহিছে৷ হেল্ল' তোমাৰ-তোমাৰ মাতটো অহা নাই অ এইবাৰ আহিছে আহিছে অ কোৱা মানে সেইটোয়ে আৰু মানে খেলা ধূলা কৰিছিলো অ
উম আমি খেলা ধূলা কৰিছিলো তাৰছত ফ্ৰেনজৰ লগত কথা চথা পাতিছিলো কথা পতা কথা শ্বেয়াৰ কৰিছিলো৷
কথাবিলাক শ্বেয়াৰ কৰি গৈছিলোঁ৷
উম-উম-উম
সেইটোয়ে কথাবিলাক শ্বেয়াৰ কৰিছিলে এতিয়া নাই আৰু
উম-উম তাকেতো এতিয়া আৰু চবে নিজে নিজে থাক কৰে৷
হা-হা-হা তোমাৰ মাতো ন একচুৱেলি বজি-বজি আহিছে অলপমান মানে ক'ব গ'লে৷ অ, আটকে - আটকে আহিছে অ, এইবাৰ আহিছে - আহিছে মানে আহে আৰু কব কব গ'লে অলপমান হে হৈ যায় মানে আকৌ এনেকুৱা হৈ যায়।
অ', অ', যদি মাজে-মাজে হেৰি কৰে মোক কৈ দিবা তুমি।
হা ঠিক আছে - ঠিক আছে। এ তেনেকুৱা আৰু ক'ব গলে মানে সেই হৈছে আৰু তেনেকুৱা হৈছে কথাবিলাক বুজিছা ন।
উম, এ অকলে-অকলে থাকিব বিচাৰে। একচলি আজিকালি অ, মানুহবোৰে
সেইটোয়ে-সেইটোয়ে অকলে-অকলে থাকিব এভইড কৰে। এভইড কৰিব পিছত বহুতে বেয়া হৈছে য়ে একজেক্টলী সেইটোৱে বহুত বেয়া হৈছে কাৰণ তোমাৰ ক'ব গলে মানুহৰ লগত ইণ্টাৰেক্ট কৰিব নাজানা হৈ যায় ন যদি যদি মানুহৰ লগত মানে ক'ব গ'লে ইণ্টাৰেক্ট কৰিব নাজানে সি ক'ব গ'লে আহ আগত যাই কিনে ফিউচাৰত যাই কিনে কি কৰিব সেনে আহ হিয় প্ৰব্লেম হ'ব অব্যেশ্লী প্ৰব্লেম হব। কাৰণ এইটো ক'ব গ'লে ভাল মানে নেদেখে ন ক'ব গ'লে। যদি তোমাৰ ঘৰত কোনোবা আহিছে তোমাক লাইক তুমি যদি ইণ্টাৰেক্ট কৰিব নাজানা সেইটো অভিয়াছলি বেয়া দেখাব। তোমাৰ কাৰণে বেয়া হব সেইটোয়ে তোমাৰ কাৰণে নিজৰ কাৰণে বেয়া হব তেনেকুৱা হয় ন কথাটো।
উম - উম - উম।
উম, পিছে অ, পিছে তুমি ছ'চিয়েল মিডিয়া তুমি কিমান টাইম এক্টিভ থাকা ক'ব গ'লে এনে ছ'চিয়েল মিডিয়াটো ট্ৰলটো চবেই কৰে বাৰু ক'ব গ'লে।
মানে আজিকালি অলপমান কমাইছো আগতে কি হৈছিলে চচিয়েল মিডিয়াতো খুলিলে এনেকুৱা হয় যে এই হ'ব আধা ঘন্টা চাও। কিন্তু আধা ঘণ্টা যায় সেইটো দুই ঘণ্টা হৈ যায় এক ঘণ্টা হৈ যায়। ত' সেইটো কাৰণে। উম, সেইটো কাৰণে মই নিজে ৰেলাইচ কৰিলো মানে মোৰ ফেমেলি লগত টাইমচ স্পেণ্ড কম হৈ গ'ল তাৰপিছত ফ্ৰেণ্ডছৰ লগত কথা-বতৰা কম হৈ গ'ল সেইটো বহুত মানে ডিচএডভানটেজ ন এটা যিটো মানুহে
অ, ক'ব গ'লে হ সেইটো হয়-সেইটো হয়। ক'ব গ'লে মানুহৰ লগত কথা পাতিব লাগে ইন্টাৰেক্ট কৰিব লাগে। মানে একচুৱেলি এ চবেই কৰিব লাগে এ চচিয়েল মিডিয়াও চাব লাগে। লাইক আহ দেন তোমাৰ ক'ব গলে মা মানে ফেমলিৰ লগতো টাইমচ স্পেড কৰিব লাগে নিজকো টাইম দিব লাগে সবেই কৰিব লাগে। কিন্তু একচুৱেলি এটা বস্তুত যদি মানে ইমানে লাগি যোৱা। ইমানে যদি ডিপলি সোমাই যোৱা। তেতিয়াহ'লে কেনেকে হ'ব ন। হ'ব গলে কাৰণ চবৰ লগত বেলেঞ্চ লাইফ জীয়াব লাগিব ন চব বস্তুৱেই কৰিব লাগে।
চব বস্তু কৰিব লাগে বু এইটো নহয় যে মানে একদম নিজকে ছচিয়েল মডিয়াৰ পৰা দূৰত ৰাখো অফকৰ্চ মানুহক
লাগিব এতিয়া-এতিয়া-এতিয়া কাৰণ এতিয়া চোৱা এতিয়া-এতিয়া ধুনীয়া বেলেগ হৈছে ন। এতিয়া চোৱা এতিয়া ইমান এডভানঞ্চ হৈ গৈছে লাইক ইমান এডভানস হৈছে। চ' অভিয়াচলি কি কয়, মানে আমি কি কয়, টেকনলজিৰ লগত চলিব লাগিব ন।
চলিব লাগিব অ, বহুত ইম্পৰ্টেণ্ট ন।
এবিউজ কৰিব নালাগে আৰু বস্তুখিনি যে মানে মানে অপব্যয়ৱহাৰ কৰিব নালাগে ধুনীয়াকে মানে ক'ব গ'লে চব বেলেঞ্চ কৰি কেনে চলিব লাগে। এতিয়া ক'ব গ'লে সৰু ল'ৰা-ছোৱালী বিলাকে বেলেঞ্চ ইম্পৰ্টেন। ক'ব গ'লে ছ'চিয়েল মিডিয়াক বিশ্বাস কৰি কিনে আজিকালি চবে মানে কি কয় চব কৰিব খোজে কিন্তু চচিয়েল মিডিয়াই যে চব নহয় ক'ব গলে এটা টাইমলৈ সেইহে ৰিয়েল লাগে চ'চিয়েল মিডিয়া, কিন্তু যেতিয়া তুমি ৰিয়েলিটি ফেচ কৰিব সেই মানুহজনে তেতিয়াহে গম পাব ন। আচল দুুনীয়া কি হয়। এইটোৱে মাইন মানুহৰ মাইণ্ডত সেইটো আনিব লাগে। যে চচিয়েল মিডিয়া ইজ নট এভ্ৰিথিং। চ'চিয়েল মিডিয়া চব নহয়। ক'ব গলে। তোমাৰ অ কি কয় মই লাইক ময়ো ক'ব গলে চ'চিয়েল মিডিয়াত ক'ব গ'লে বহুত টাইম এক্টিভ থকা আছিলো আগতে। ক'ব গ'লে কাৰণ আগতে প আৰু ক'ব গ'লে একচুৱেলি আমি নতুন নতুন পাওঁতে লাইক ইমান এটা মানে এডজাষ্ট হ'ব পাৰা নাছিলো মই। তাৰপিছত লাহে, লাহে, লাহে, লাহে, লাহে, লাহে, মই লাইক জানিলো। জানি, জানি, জানি, জানি তেনেকে যেতিয়া এক্টিভ হোৱা হলো তেতিয়া মই বুজি পালো এইটো এডিকশন হয় এটা। চ'চিয়েল মিডিয়া এটা। পুৰা এডিকচন হয় কব গলে তুমি মানে কব গ'লে অ লাগি থাকিলে ন লাগিয়ে থাকিবা সেনেকুৱা হৈ যায়।
অ আৰু আগতে পঢ়াৰ সময়তো এনেকুৱা লাগে যে এই চাই লওঁ থাৰ্টি মিনিট্চ কিনো হ'ব।
টি মিনিট্চ নো কি হব নো? তাৰপিছত থাৰ্টি মিনিটছ কেতিয়া যাই ওৱান আৱাৰ টু আৱাৰ হৈ যায় গমেই নোপোৱা।
অহ এইটোয়ে, এইটোয়ে।
ইয়াৰ ব্ৰেইনকো এফেক্ট কৰে একচুৱেলি ক'ব গ'লে যিমান যিহওক কিয় কাৰণ মানে এক্সুৱেলি কি ছ'চিয়েল মিডিয়া জানা ছ'চিয়েল মিডিয়াই এক্সুৱেলি আমাৰ ধৈয্য শক্তিটো কি কমাই দিছে। ধৰাচোন আমাৰ নৰ্মেল পিপল মানে ক'ব গ'লে ধৈৰ্য্য শক্তিটো কমাই নিছে।
উম, উম, একদম।
আৰু একচেলি অ চ চচিয়েল মিডিয়া কব গ'লে ভালো কৰিছে কিছুমান মানুহে কি কয় মানে ক'ব গ'লে কিছুমান নিউজ চেনেলে ফ্ৰড বিলাক এক্সপ'জ নকৰে এইটো পইচা খুৱাই থৈ দিয়েটো।
উম, উম।
ত ক'লে ছচিয়েল মিডিয়াত এতিয়া নিজে মানুহে নিজৰ আহি অপিনিয়ন দিব পাৰে আহি কেনে। যে ইয়াৰ এনেকা-এনেকা ইয়াত এনেকা-এনেকা হৈছে চ' চবেই পাই যায়। চবৰে মানে মুখ ত আহি যাই। কিন্তু আগতে কেনেকোৱা আছিল নিউজ চেনেল বিলাকক আগতে কিনি লৈছিলে ন! তোমাৰ যিয়ে নহওক কিয় যি পাৰ্টিয়ে নহওক কিয় মানে ক'ব গ'লে যি মানুহে নহওক কিয় কিনি লৈছিলে কিবা এটা ফ্ৰড বা কিবাট এটা লুকাবৰ কাৰণে। এতিয়া কেনেকুৱা হৈছে ক'ব গ'লে এতিয়া চবে মানে ক'ব গ'লে কোনো একো লোকাব নোৱাৰে আৰু। চিম্পলি কব গ'লে। চবে মানে চবে নিজৰ ভিউজ এক্সপ্ৰেছ কৰি কেনে ক'ব পাৰে। যিমান যি নহওক কিয়। কিন্তু চবৰে এটা ভাল বেয়া চাইড থাকেই ক'ব গ'লে। এতিয়া যেনেকে সেইটো ভাল হৈছে কিন্তু ভালো আছে সেইটোয়ে আৰু। ভালো আছে বেয়াও আছে আৰু তেনেকোৱা আৰু বস্তুটো।
কিন্তু মানুহবোৰে ৰিয়েলাইজ কৰিব লাগিব যে কোনটো কৰিলে মোৰ কাৰণে ভাল কোনটো কৰিলে মোৰ কাৰণে বেয়া।
এতিয়া এতিয়া ডাইৰেক্টলি চাবা কেনেকোৱা হয় আমি ফোনটো হাতত ল'লে ন লাইক অ মোৰ কেনেকোৱা হৈছিলে ফোনটো হাতত লও ন ডাইৰেক্টলি তোমাৰ ক'ব গ'লে ছ'চিয়েল মিডিয়াটো অ পেন হয় কব গলে চচিয়েল মিডিয়াত যিয়ে নাথাকক কিয় এইটো ফাৰ্ষ্ট অপেন হয়। সেইটো প্ৰথমতে খোল খাব মানে তেনেকোৱা, তেনেকোৱা হৈছে। বেলেগ এপ খুলক-নুখলক মানে সেইটো ফাৰ্ষ্ট ততে খোল খাব সেনেকোৱা হৈ যায়। প্ৰডাক্টিভিটিতো একদম জিৰ' হৈ যায়।
উম।
মই সেইটো ফুল্লি গম পাইছো কাৰণ মানে লাইক মই লাইক যেতিয়া লাইক মোৰ টেনছৰ টেন্থৰ বৰ্ড দি কেনে লাইক মই ক'ব গ'লে ঘৰত আছিলো। ঘৰত থাকাতে মই তেতিয়া গম পাইছো যে ইয়া বহুত প্ৰডাক্টিভিটি একদম জিৰ' কৰি দিয়ে কাৰণ মই লাইক এনেকে টু টু থ্ৰী আৱাৰ্চ নন ষ্টপ স্ক্ৰল কৰি থাকো তেনেকোৱা আছিলে মোৰ। গমো নাপাওঁ লাইক। ভ'লাইক ইমান- জলদি ইমান এনেকোৱা টাইম হৈ গ'ল এনেকোৱা এনেকোৱা টাইম হৈ গল সেনেকোৱা মই গম নাপাও লাইক কেনেকোৱা আছিলে।
উম বহুত টাইম টাইম ৱেষ্ট বহুত হৈ যায়।
টাইম ৱেষ্ট বহুত হয় আৰু ক'ব গ'লে একো। ভাল বস্তু নাহে তো ক'ব গ'লে চব ক'বাৰ কিবা কিবি কিবা কিবি আলোচনা- ক'বাৰ ক'ব কিবা কিবি আলোচনা এনেকোৱা টাইপ। চলি থাকে ন মিচ ইনফৰমেশচন বহুত আহে অঁ ক'ব গলে। যদি সঁচা ইনফৰৰ্মেশ্যন এটা ঠিক আছে কিন্তু মিচ ইনফৰ্মমেশ্যনো বহুত হাই ক'ব গ'লে। আৰু মাইণ্ডটো ক'ব গ'লে এনেকে মানে- ক'ব গ'লে মাইণ্ডটো আহি পিনে যাই থাকে, কাৰণ তাতে বহুত- মানে কম সময়ত বহুত কিবা কিবি দেখাই দিয়েতো তোমাৰ- থাৰ্টি ছেকেণ্ডৰ এটা বস্তু এটা ইনফেশ্যন পাই যায় এতিয়া মানুহৰ তেনেকে ধৈৰ্য্য নাইকিয়া হৈ গৈছে। একদম ধৈৰ্য্য নাইকিয়া হৈ গৈছে, একদম পেচে- ণ্ট নাইয়ে ক'ব গলে, পেচেঞ্চ জিৰো হৈ গৈছে। লাইক মই নিজে ক'ব পাৰো যে ইয়েছ মোৰ পেচেন্ট জিৰ' হৈ গৈছে তাৰ কাৰণে।
উম
চেঞ্চ বহুত কমি গৈছে, এতিয়া তোমাৰ ক'ব গলে আগৰ মানুহবিলাকৰ ধৈয্য আছিল আগতে নিউজ পেপাৰ। পঢ়িছিলে ইনফৰ্মেশ্যন পাবৰ কাৰণে কিমান ধৈৰ্য্য আছিলে এতিয়া এতিয়াতো- এতিয়া পঢ়িব মইতো ক'ব পাৰো মই যে মই ডাইৰেক্ট কব পাৰো এইয়া মই নিউজ পেপাৰ পঢ়িব ইমান ধৈৰ্য্য নাই।
উম আজি আৰু আজিকালি হেৰিতো হয় ন মোবাইলতো আহি গৈ- আহি যায় ন নিউজ বোৰ বহুত এপচ আছে উম উম।
ক'ব গ'লে- আ মিডিয়া থ্ৰু দি হওক বা‌ চচিয়েল এনেকে ক'ব গ'লে কিবা চেনেল এটাত ডাইৰেক্টলি সিহঁতে কৈ দিয়ে ডাইৰেক্ট মেইন নিউজ- টো কৰি দিয়ে কিন্তু মানে ক'ব গ'লে সেনেকোৱা আৰু শৰ্ট টাইমত চব বস্তু পাই যায় সেইকাৰণে মানে। সেইটো ভাল নহয় ন, অকলে গোটেই খিনি সেইটো মিছাও হ'ব পাৰে। গোটেই ৰুটছখিনি নাজানি কেনে কি কয় গছডালক পৰখিব গ'লে নহ'ব নহ। টেষ্ট কৰিব গ'লে নহব সেনেকুৱা হৈ যায় আৰু কথাটো তেনেকুৱা আৰু। তুমি পিছে ক'ব গ'লে আ ছচিয়েল মিডিয়া লাইক মানে ক'ব গ'লে ভাবা নাই যে- কি কয় ছচিয়েল মিডিয়াত মানে এনেকোৱা কিবা এটা থাকিব লাগে যে মানে- মিচ ইনফমেশ্যন বিলাক বা সেনেকা মানে ক'ব গ'লে বন্ধ কৰা বা কেনেকোৱা কিবা- যদি টেকনলজি বা ক'ব গ'লে এনেকোৱা কিবা এডভান্সমেণ্ট কৰে ডেভেলপাৰে।
অঁ অঁ মোৰ মতেতো হব লাগে মানে যোনে এইবোৰ ফেক ইনফৰ্মেশ্য। ন বোৰ ফেলাই থাকে, সে তেওঁলোকৰ প্ৰতি মানে এটা একচন ল'ব লাগে।
অঁ এ এপ বিলাক ষ্ট্ৰং কৰিব লাগে, একচলি যোনবিলাক- সঁচা নহয় মানে লাইক সেইবিলাক শ্ব' কৰিব নালাগে।
সৰু বাচ্ছা বোৰ এটা লিমিটেশচন থাক-
অঁ লিমিটেশ্যন থাকক যে য়েছ। অঠৰ বছৰ বা এনেকুৱা এটা এইজ লিমিট দিব পাৰে তেতিয়াহে ইনষ্টাগ্ৰামে- কাউণ্ট হেৰি কৰিব পাৰিব, উইডাউট মানে সেনে- না নোৱাৰিব বা কিবা পাছ কি কয় লাইক মানে ডকুমেণ্টেশ্যন দিব লাগিব আৰু লিগেল ডক- মেন যি হয় এইজৰ কাৰণে এইজ ভেৰিফিকেশ্যনৰ কাৰণে ভেৰিফাই কৰিব কাৰণে। তেনেকুৱা দিব লাগে, কাৰণ আজিকালি চচিয়েল মিডিয়া চাই কিনে ল'ৰা ছোৱালীয়ে ক'ব গ'লে- তেনেকুৱা আৰু বহুত মিছ ইনফৰৰ্মেশ্যনো- পাই, সেই আৰু ঠিক আছে দিয়া তেতিয়াহলে হ'ব দিয়া।
ঠিক আছে অঁ অঁ ঠিক আছে হ'ব দিয়া ৰাখিছোঁ। উম
অঁহ।